হেল্ল'। হেল্ল'।
হেল্ল'।
অ', শুনি আছোঁ, কোৱা।
মিৰ্জা নহয় ৰাণী।
হেল্ল'।
মিৰ্জা নহয় ৰাণী বোলো।
উম, উম।
কেতিয়া ওলাইছে ঘৰৰ পৰা ৰাতিপুৱা?
অ', ৰাতিপুৱাই ওলাইছে, তাই চাৰে পাঁচটা ছটা এনেকেতে যায়।
হেল্ল' শুনিছা?
চাৰে পাঁচটা ছটা
কিবা কৰি আছে নেকি? কিবা কাম চাম কৰি আছে নেকি এতিয়া?
নাই কৰা। শুনা নাই নেকি?
লাইনটো অলপ কাটি কাটি আহিছে তোমাৰ চাগে।
নেটৱ'ৰ্কটো অলপ বেয়া আছে চাগে।
নেটৱ'ৰ্কটো চাগে ডিষ্টাৰ্ব দি আছে তোমাৰ।
অ' হ'ব পাৰে। তোমাৰ ৰাস্তাৰ ওচৰতে দোকান নে?
ৰাস্তাৰ ওচৰতে।
উম।
মেইন ৰোডৰ ওচৰত।
কি কাপোৰৰ দোকান?
কি কাপোৰ পায়? চাৰ্ট, টি-চাৰ্ট, বেগী তাৰপিছত, আৰু কিবা কিবি তাৰপিছত
নহয় নহয়, মই কৈছো যে, সেই ছোৱালী নে লৰা?
ইউনিচেক্স সব।
অ'। যাব লাগিব ৰ'বা, ডিচকাউন্ট দিবা নাই?
দিম নিশ্চয় দিম ডিছকাউণ্ট, কিয় নিদিম?
আমি গৈ গৈ থাকো ন ৰাণীৰ ফালে, গৈয়ে থকা হয়।
ভালেই আহিবি। নকৰি নাই কাপোৰ চাপোৰ লৈ যাবা, শ্বপিং কৰি লৈ যাবা।
তাকে ন, ডিচকাউন্ট দিলে যাব পাৰি বাৰু।
নিশ্চয় ডিছকাউণ্ট দিম, কিয় নিদিম?
মই আকৌ নিজৰ চিনাকি, মই মানে চিনাকি কি মানুহৰ দোকানৰ পৰা বস্তু নানো, কিয় জানানে?
কিয়?
বাৰ্গেনিং কৰিবলৈ লাজ লাগে। যে
হয় নেকি? বাৰগেনিং কৰিব কিয় লাজ লাগে?
নহয় মানে এইটো চাবা দেই, এ নৰ্মেল দোকানত গ'লে মানে এনেই ধেমালিও কৰা যায় ন ন, যেতিয়া আমি যাওঁ মানে দোকান বিলাকত, এহেজাৰ কোৱা বস্তুটো পাঁচশ মানৰ পৰা ষ্টাৰ্ট। হা?
বাৰ্গেনিং কৰিব জানিলে বহুত ভাল। মইতো একো বাৰ্গেনিং কৰিব নাজানো। মই দোকানত গলে যি দাম কয় সেই দামত লৈ আহোঁ।
উম, বেপাৰী হৈ আকৌ বাৰ্গেনিং কৰিব নাজানিলে কেনেকে হ'ব?
এইবিলাক শিকোৱা নাই নাই ঘৰৰ পৰা মই সেইবিলাক, আজালৈকে ঘৰৰ পৰা মোক বজাৰ কৰিব দিয়া‌ নাই। এতিয়াহে বজাৰ
দেউতাই কি কৰে?
বজাৰ সব অনলাইন বজাৰেই হৈ যায়।
তোমাৰ দেউতাই কি কৰে?
আচ্ছা আচ্ছা, গৰমেণ্ট জব?
অ'।
আচ্ছা আচ্ছ কিবা টিছাৰ ছিছাৰ হ'ব নেকি? মই ভাবিলো টিচাৰ এনেকুৱা কিবা হ'ব নেকি এনেকে। মই ভাবিলো টিচাৰ হ'ব নেকি, এনেকে ভাবিলো। আচ্ছা আচ্ছা। তোৰ মাৰ কিমান বয়স হৈছে এনে?
দে কপ তক তপ তক ক আহেছে ক কিয়
নহয় নহয় মই সুধিছো, তোমাৰ, এতিয়া শুনি আছ নে?
এতিয়া শুনিছো।
মই কৈছো তোমাৰ মাৰ কিমান মান বয়স হ'ব চাগে
মোৰ মা ডেট অফ বাৰ্থ হ'ল ফাৰ জন নাইনটিনভেটিভেন
উ মোৰ দেউতাতকে দুবছৰ সৰু
আৰু মোৰ দেউতাৰ হল নাইন ফ
তোমাৰ মাও মানে তোমাৰ মাও তোমাৰ দেউতাতকে, প্ৰায় বাৰ বছৰ সৰু।
হয়।
আমাৰ মা মোৰ দেউতাক কে দহ বছৰ সৰু।
আগৰ টাইমৰ বিয়া অলপ জল্দি হৈ গৈছিল না, আজিকালি বিয়া হৈ যায়।
অহ, মোৰ বয়সত আমাৰ মাৰ দুজনী ছোৱালী।
সেইটোৱে কথা আজিকালি মানে কি হ'ল ল'ৰা-ছোৱালী যেতিয়ালৈকে কিবা একো কৰিব নোৱাৰিলে তেতিয়ালৈকে কোনো মানুহে ল'ৰা-ছোৱালী বিয়া নাপাতে।
উম, উম। কিন্তু তোমালোকৰ মা বহুত য়ং দেখা যায়।
মোৰ মা ৰাতিপুৱা পাঁচতাত চাই, ঠিক আছে। ঠি জিম যায়, জিম কৰি আহিব ঘৰত গা চা ধুব, তুমি পূজা চূজা কৰিব। অ'। তাৰপিছত পূজা কৰিব। পূজা কৰি খানা বনাই আমাৰ কাৰণে, খানা চানা বনাই পিছত যায়, ক'ত যায় আৰু ৰাতি একজেক্ট দছটাৰ, চাৰে দছটাৰ মাজত হৈ যাম।
নিজকে বহুত মেইনটেইন কৰে ন'।
সেইটোতো কথা চেলিব্ৰিটি হয়, মেকআপ আৰ্টিষ্ট হয়, ফিল্ম থাকে এইবিলাক নিজকে নিজে হেণ্ডেল কৰিবই লাগিব। নহ'লে নহ'ব, মাৰ লাইন এইটো, মাৰ বিজনেচ সটো চব মাৰ সেইটোহে লয়, সেইটোৱে বিজনেচত আছে। আমাৰ মা সঁচাকে নেক্স খুলিবই এটা চেলুন খুলিব, ইউনিচেক্স চেলুন গুৱাহাটীত।
আচ্ছা।
তোমাৰ নামতো?
মোৰ মাৰ নাম অফিচিয়েল নাম হ'ল প্ৰতিমা দাসগুপ্তা।
প্ৰতিভা?
প্ৰতিমা।
প্ৰতিমা।
ই
নামটো নিচিনাই মানুহজনী।
আৰু এনে নাম চবে মানুহ প্ৰীতি কৈ মাতে প্ৰীতি।
আৰু নামটো নিচিনাই মানুহজনী প্ৰীতি।
মানুহটো এনেকে আহে, কি কৰিব আৰু। মই চাইছো ন, মায়ে বহুত উমা নাম দি আৰু মা বহুত কষ্ট কৰিছে, এইবিলাক কামৰ কাৰণে বহুত মই চাপোৰ্ট কৰিছিলো মাক। দেউতায়ে কৈছে কৰি থাকা। মন যাইছে যদি কৰা একো আপত টি নাই কৰা দেউতায়ে চাপৰ্ট দিছে ম বেছি চাপোৰ্ট মই দিছো। ঘৰকা বৰা বেটা হেনা ডাঙৰ ল'ৰা। কি ক'লা কি বস্তু আগৰ পৰা পৰা যেতিয়া মা আৰু দেউতা লগ কৰিছিলে বিয়া পাতিব কাৰণে ঘৰত আহিছিলে তেতিয়া মাকে কৈছে মই আপোনাৰ লগত বিয়া পাতিম ছেকেণ্ড কথা হ'ল যে ত মোক গাঁৱৰ পৰা গুৱাহাটী চহৰত লৈ যাব ত মোক পাৰ্লাৰৰ কৰ্চটো শিকাই আহি দিব লাগে সেইবিলাক পাৰ্লাৰৰ কৰ্চ কৰিম বাৰু হ'ব ত তে কৈছ এই পিন্টা মানি লৈছো ব হ'ব বিয়া পাতিম এইয়া বিয়া পাতিব এ বিয়া পাৰা পিছত আনিলে গুৱাহাটীত সিকালে ট্ৰেইনিং চেইনিং দিলে দেওবাৰী কঢিয়াই দিছে ক্লাছ চব কৰিলে মোৰ আগত ফাৰ্ষ মোৰ চিষ্টাৰ এটা আহিছিলে চিষ্টাৰটো ডেথ হৈ গল তাৰপিছত মই আহিছো
আচ্ছা।
ধীয়া কথা
এতিয়া তোমালোকৰ দুটা ল'ৰা।
তিয়া দুটাই লৰা আছে নহয় কাইটা প ঠ মোৰ দিদি আছিল ন আগত
উম
যি থাকে যদি বিয়া ছিয়াপাতি দিল হয় এইটো বছৰতে ছয় বছৰ যেতি আ এটাই সি প য বেমাৰৰ কাৰণে ডেত হৈ গল ড্ৰ গৈচে ডাক্তৰে কলে আৰু পাৰা নাই মই ট্ৰিটমেণ্ট কৰিব আহক বুজিছা
উম
মোৰ বাৰু তেনেকুৱা হোৱা নাই
উম
মোক হে ৰাখিবলৈ হাক দিছিলে
কিয়
মানে আই ড'ন্ত ন কিবা মানে ত পেটত থাকোতে টো ডক্তৰে কিবা মানে বেবি টো অলপ অ হেৰি হব বুলি কৈছিলে মানে কি কয়, এবনৰ্মেল টাইপ যে ত তেনেকে কৈছিলে তাছত চবেই মানে মাক জোৰ দিছিলে যে ওৱাচ কৰিব লাগে তাৰপিছত মায়ে নামানিলে আমাৰ আইতাই নামানিলে মানে মাৰ মাকে মাৰ মাকে নামানিলে মানে মাকে কলে যে তোহতে চম্ভালিব নোৱাৰি চম্ভালিম কিন্তু বেবীটোক মাৰিব নিদিও এনেক কলে তাৰ পিছত মোক ৰাখিলে আৰু ভগৱানৰ কৃপাত তেনেকুৱা সি তেনেকুৱা একো নাই।
নাই একো নহয় এইবিলাক, ভগৱানৰ লগত ভালকে থাকিলে হ'ল ভগৱানক পূজা চূজা কৰি থাকা চুন।
নাই মই মানে পিছত মাহঁতে কলে যে সেই ড্টৰতে পগলা আছিলে চাগে এ এনেই এনেইতো এটা বাচ্ছা মাৰি পেলালে নাই ন একোতো উ খাৰাপি নাই।
আগৰ ড্টৰতে কেইটা সঁচায়ে পাগল আছিল লাগিছে।
অ' অ' হৈছে কি তুমি নিজে এটা কথা কোৱাচোন। মানে একো নোহোৱাকে পাছটো এবন'ৰ্মেল বুলি গম পাই গ'ল। মান ইমানলৈকেও কৈছিলে বোলে এ টা হাত নাইবা ভৰি এনেকুৱা কিবা বেল বেয়াও আহিব পাৰে বুলি, মোৰ এতিয়া মানে জানিলে অ', মাই গ'ড মোৰ বহুত বেয়া লাগে।
এই এইবিলাক কথা দিয়া ডট ডক্টৰটো জিন্দা আছে নে মৰিলে?
এহ নাজানো মই।
কাম নাই আৰু নহয়।
হম।
সেনেকে একো নহয় এইবিলাক বস্তু ডক্টৰে এতিয়া কৈ দিয়ে এইবিলাক এনে এনে বস্তু এইলাক
মানে আজিকালি চাব পাৰি, আজিকালি টেক্ন'ল'জি আছে ন'।
এতিয়া সেই তুমি টেক্'নল'জি চাব পাৰা টেক্ন'লি চাই গম পাই যাবা কিবা ক'বলো।
হ' অ', গৈছো ৰ'বা, এক ছেকেণ্ডৰ ৰ'বা।